হ
শুনা পাইছেনে
মই এতিয়া ভালকে শুনিছো আকৌ কলটো কি হল জানো! প্ৰব্লেম হৈছিলে নেটৱৰ্ক অলপ
প্ৰব্লেম দিছে অকণ আমাৰ ইয়াত চব জিঅ' এয়াৰটেল চবৰে নেটৱৰ্কৰ প্ৰব্লেম।
আজি মোৰ অলপ প্ৰব্লেম দিছিল পাই।
অ
কি কৰিছা
মই পঢ়ি আছিলো গাটো ভাল নহয় আপুনি
অ কি হৈছে তমা
মোৰ কফ জ্বৰ বহুত কাহ আজি দেৰমাহ মানৰ অ হৈ আছে
তোমাৰ নিমনিয়া ফৰ্ম হ'ব পাৰে হয়তো তুমি অকমান এবাৰ দেখাই চাবাচোন ডক্তৰক
নাই নাই কাইলৈ দেখো আম
কাৰণ ইমান দিন জৰ পাইী লগা হৈ থকাতেটো খবৰ কাৰথতে ভাল কথা নহয়
কি হ'ল জানো সাধাৰণতে নিমুনীয়া কিষৰ পৰা হয় জানেনে বাৰু
নিমনিয়া মানে তোমাৰ বহুত দিন যেতিয়া জ্বৰ কাহ লগা চলি থাকে
হয়
তেতিয়া মানে তোমাৰ সেই ভিতৰত থকা মানে জ্বৰটো যেতিয়া সম্পূৰ্ণকে বাঢ়ি ওলাই নাহে মানে মাজে মাজে জ্বৰ দি থাকে এদিন ভাল হয় আকৌ এদিন হয় তোমাৰ তেনেকুৱা হোৱা নাই জানো
হয় সেইটোোৱে হৈ আছে
সেইটোোৱে তোমাৰ এটা নিমনিয়া হৈ যায় মানে টি নিমনিয়া বুলি কয় সেইটো মই চাইছিলো বাৰু অকমান তাৰপিছত আৰু কেইবাটাও আছে তাত এতি কিেল ইমানটো ভালকে নাই জানো আৰু
দাদাইটো কৈছে তোৰ টিভি হৈছে বুলি ত নহ নহয় তাৰ লগত ত টিভি আহিলে ৰিপৰ্টত একে কি থাকে খালি তোলো কি কথা কৈছ শেষ দেৰি কৰিলে আৰু যায় তেতিয়া বোলে মই ফোনটো কাটি দিলো মানে বলো
স সেইটো সেই এইটো নাই ইম্পচিবল সেইটো নহয় বহুত বেলেগ ফটোচটো
মাৰাত্মক হয় বহুত
সেইটোৱেতো
আহ নহয় নহয় উম এতিয়া চিমটমবোৰ কি হয় জ্বৰ কাহ সেইবোৰ
সেইবোৰে আৰু জ্বৰ, কাহ
উম উম
টি বি চিমটমদায়ক এইবোৰ নহয় টি বি বেলেগ বেলেগ বিভিন্ন ধৰণৰ থাকে আৰু সেইটো সৰু সাধাৰণ বেমাৰ নহয়তো বহুত ডাঙৰ
সেইটো ব্লিডিং হয়টো
সেইটোৱে আৰু সেইটোৱে মানে আৰু সেইটো হলে মানে বহুত এটা ভাইৰেল নহয় ত ডিজিজটো বাহিৰত হৈ যায় বাকী খৰ কৰিলা
খোৱা বোৱা কৰিলো দিয়ক খিচিৰি খালো আপুনি
উ বনাই আছো হোৱা নাই, ভাতকেইটা হ'ল বাকী বনাইছো আৰু ভাতটো হলেই বাৰু আলু আৰু চয়াবিন ভাজি দিম ত ফাই কৰি দিম ভাততে পানী মিলাই
অঁ অঁ
গৰম বহুত মোৰেই গাতো অকমান ঠিক লগা নাই
তাত, কিমান ডিগ্ৰী আজি
থাৰ্টি ছিক্স
বা বহুত দিছে গৰম
বহুত মানে তোমাক
তুৱেন্টি থ্ৰী ফ'ৰ চছেভেন
থ্ৰী ফ'ৰ চেভেন হৈ আছে ঠিকেই, আৰু হেৰি হয় কি বুলি কয় তোমাৰ আমাৰ ইয়াত, টাৱৰ আছে সেই টাৱৰৰ মুখত গৰমটো বহুত বেছি হয় যে
হয় হয় পাইছো উহ উম উম এতিয়া পৰীক্ষা কেতি কেতিয়া ছোৱালজনীৰ
পৰীক্ষা তোমাৰ, তাই চলি আছে চাৰি তাৰিখে শত পতাৰ গ'ল
অঁ অঁ ঠিকেই আৰু, পঢ়ি হৈছে
পঢ়িছে তাই মানহে তাই সেইটোৱে তাই কৰবাত সেই কি বুলি কয়, এজন প্ৰফেচৰ পঢ়িবলৈ ভালে বুলে সেইখিনি পৰচনটো সেইখিনি তাই পঢ়িলে বাকী কেইজন প্ৰ চৰে পঢ়িবলৈ বতো কোন বেয়া পাইছে
আচলতে টপিকটো এজনৰ বা আনজনৰ বুলি নহয়, তেওঁলোকে পঢ়াবলৈহে পাৰ্ট কৰি লৈছে। আচল আমাৰ এডুকেশ্যন চিচ মেইন প্ৰব্লেমটো এইটো নহয় জানো যে আমি এখন বুক পঢ়ো, দুজন টিচাৰে আমাক ভাগ কৰি কৰি পঢ়াই, আমি এনেকে পঢ়ো এওঁ পাৰ্টটো তেওঁৰ পাৰ্টটো আমি এ জে কি নলেজ পাব বিচাৰিছাে সেইটো নাচাৱে, আমি স্কিপ এ কৰো সেইখিনি বস্তু যে এওঁ পাৰ্টটো পাল মাৰি দি এওঁ পাৰ্টটো নম্বটো পালে হ'ল কিন্তু টিচাৰজনৰ কাৰে আমি ধৰা ত কিছুমান টপিকক সদায় ভয়ে কৰি থাকিলো ইগনৰে কৰি থাকিলো ন সেইটোৱে, আচলত হয় কওক
আল্টিমেটলি সেই সবেইটো নম্বৰ পিছতে পাতৰে
চবেই নম্বৰৰ পিছতে দৌৰে বাৰু কিন্তু
ল দৰ ব্যক্তি সেইকাৰণে আমি তেনেকে পঢ়ো যদি নম্বৰ পিছত দৰা নহল হেঁতেন তে আমি তেনেকে নপঢ়িলো
অহ সেইয়াই আৰু
আমাৰ গোটেই বস্তুখিনি
মই সেইকাৰণে কোনোদিন নম্বৰ বিচাৰি নগলোৱে মই যি পাও বাট মই চব বুজিছিলো মানে চবতে অলপ আণ্ডাৰষ্টেণ্ডিং লৈ পেলাই গৈছিলো পৰীক্ষালে যি দিছে তেওঁলোকৰ মতে লিখা নহয়গে তেওঁলোকে বিচৰা মতে নাপায়গে সেইকাৰণে নম বৰ কমাই দিয়ে বাট মই জানো যে মই জানো বস্তু
সেইটোৱে মই মানে এতিয়া কিছুমান ধৰি লোৱা মানে মোৰ ছোৱালীজনীয়ে কোৱা মতে তাই কিছুমান ভাল পায় কিছুমান ভাল নাপায় অৱশ্যে অৱশ্যে ইণ্টাৰেষ্টিং কিছুমানৰ হেৰিটো থাকে হে আগতে কৈছিলে এখন পেপাৰ আছে বোলে তাইৰ
উম
ইণ্টাৰনেচনেল ইকনমিক বেংকিং বুলি কৈছিলে আৰু কিবা মানে এ থিয়ৰৰি পলিচি সেইবোৰ ধুনীয়াকে পঢ়ি ভাল পাইছিলে বোলে তাই খুব পঢ়িছিলে আৰু সেইবোৰ এতিয়াও মানে কলেও কৈ দিব পাৰে সেইটো কিন্তু এইবোৰ ইয়াৰ বোলে এইবোৰ ভাল নাপায় নপঢ়ে সেইবোৰে আৰু
ইণ্টাৰনেচনেল ইকনমিক হক বা মনিটৰী হয় বাৰু কিন্তু কি হয় সেইকেইখন বৰ ভাল লাগে আৰু পঢ়ুৱাজন ভাল হলেতো আৰু চনে পে চুহাগা কিন্তু কি হয় মেইন ইকনমিকসৰ ইণ্ডিয়ান ইকনমি গ্ৰোথ এণ্ড দা বোলে এইখিনি বস্তু মেইন হয় ন
উম
এইখিনি বস্তুতে আমাক এনেকুৱা টিচাৰ বিলাকক দি দিয়ে নহয়
উম
একদম পলাবলগীয়া হয়
সচাকে দে তাই কোৱা পাতিতো বহুত এই প্ৰথমৰ চেপ্তাৰটো বহুতবিলাক বৰিং কিবা গভমেন্টৰ ফেইলিয়ৰ কেনেকে আমাৰ চৰকাৰখন ফেইলিয়ৰ হয় ইকনমিখন ডেভলপমেন্ট কৰোতে সেইবোৰ সেইবোৰ বোলে খুব বেয়া পায় কৰাপচন চৰাপচন সেইবোৰ পিছে পঢ়িব লাগে
হয়‌ গম পাইছো বাৰু
এনেই নৰ্মেলি পঢ়িবলৈ ভালে আছে কিন্তু মানে পৰীক্ষা কেন্দ্ৰিক হ'লে মানে বস্তুটো নম্বৰ পাবলৈ লিখিবলৈ এইবোৰ বেয়া আৰু
সেইটো হয়
উম মই আৰু হ'ব পাৰো যেনেকে
তাইয়ো যেনেকে ভাল দেখে
আহ
যেনেকে ভাল দেখে কৰক
এ তুমি কি পঢ়িছা।
মই নেট দিম যে এইবাৰ তাৰে প্ৰিপাৰেচন কৰি আছো
ঠিকে আছে ভালকে পঢ়িবা
তাকে তাৰিখটো দিয়া নাই তাৰিখটোলৈকে ৰৈ আছো
অ তাৰিখটো কাৰনে অকমান
আগতে ইমান দেৰি নকৰে যে একমাহৰ আগতো দি দিছিলে তাৰিখটো এইবাৰতো একমাহটো নাইে বিশ দিনো নাই নেকি তাৰিখ দিবলে হ'ল তেওঁলোকে তাৰিখে দিয়া নাই। পিছুৱালেতো মই বেয়া নোপাওঁ বাৰু
এতিয়া অকমান এইটো প্ৰটেষ্ট চলি আছে যে আমাৰ গম পাইচাই দীপ পেপাৰ লিক। আৰু হেৰি কাৰণে যে হয়। সেইকাৰণে সেইটো কাৰণে অকমান চাগে দিলেই হৈছে নেকি? আজি যিহেতু পতেজ আছে বুলি শুনিছিলো ধৰ্ণাক। কাৰ্যসূচী লৈছিলে বোলে হাতত
হয় ভাত কি বনাব। কি বনাইছে।
ভাতকেইটা তুলিলো পাতিলো ভাতকেইটা তাৰ পিছত আলু আৰু তোমাৰ চয়াবিন ফ্ৰাই কৰি দিলো। বেঙেনা ফ্ৰাই কৰি দিম ভাততে পানী ধালী খানা আছে থে
ঠিকেই ঠিকে। মই অকমান এতিয়া পঢ়িব লাগিব এক ঘণ্টা দেৰ ঘন্টা
ফাৰ্ষষ্ট পেপাৰটো কৰি থব লাগিব আৰু
সেইটোৱে আৰু নিজৰ শৰীৰটোক অকনমান ভালকে ৰাখিবা। শৰীলটো ভালে থাকিলে ভালকে পঢ়িব পাৰিবা
সেইটোৱে। বহুত বহুত বেছি শক্তি হৈ গৈছে মানে মোৰ কাৰণে বস্তু বিলাক
উম আৰু তুমি এতিয়া কিবা এটা চাকৰি এটাও কৰি আছা বুলি কৈছা নহয়
কি কলে
তুমি চাকৰি এটা কৰি আছা বুলি কৈছা হয় নহয়।
চাকৰি নহয় আৰু দিয়ক
চাকৰিয়ে আৰু কৰ'বাত কিবা এটা সোমাই থাকি সেইটো চাকৰিয়ে আৰু
উম
এতিয়া বাৰু হ'ব ভালেই হৈছে অকমান কেতিয়াবা মানুহে এইটো টাইমত অকমান হেিক হৈ য তোমালোকৰ সময়
থাকে আৰু নকৰিলেও নহয় কৰিব লগা হৈ যায় এতিয়া মাহত ধৰ আপোনাৰ এঘাৰ বাৰ কিবা এটা যদি হাতলে আহি থাকে সেইটো এইটো টাইমত বহুত দৰকাৰী মানে বুজছ আ
ধকে অকমান লাজো হোৱা এইটো সময়ত অকমান এনেকুৱা লাগে নাই
নাই নাই মোৰ মানে আৰু প্ৰয়োজন ন মানে মই খুজিব নোৱাৰো য়া সেই নিজে কৰিবই লাগিব ঘৰতো কিবা এটা সহায় কৰিব পাৰিলে ভাল হয়
উম হম
সেইটো কাৰণে মানে নাই নকৰো নহ'ব কোৱা নাই আৰু কৰোচোন
ভালে ভালে পৰা চেষ্টা কৰা ৰাস্তা কলৈ দিব
কলেজখনত বাৰু মই কৰিম কাৰণ তাত ভাল একো নাই পঢ়াবগে লাগে আৰু বৰ্তমানটো মই এজনী ছোৱালী একো কষ্ট নাই তাতে তেওঁলোকৰ হেৰি খিনিও ভাল পাইছো গতিকে্ম নাই এই মোৰ টিউচন মিলাওতে বৰ দিগদাৰ হয় কি কলে
তাতে তোমাৰ ছাবজেক্টোৱে পঢ়াব দিছে চাগে
আহ অ ইকনমিক্স
গতিকে সেইটো আৰু ভালেই দিয়াচোন এটা এক্সপিৰিয়েঞ্চো হৈ য ন তোমাৰ কাৰণে
উম উম
যিহেতু নেটৰ কাৰণে ভৱিষ্যত এটা শিক্ষকতা লাইনৰ কেতিয়া যাবা
ভাবিছো দেই কি হয়
উম হ'ব বাৰু দিয়া ঠিক আছে ভাতকন খাই লওঁগে